হেলো!
হেলো!
হেলো!
উম।
হেলো!
হেলো! হেলো!
কি কৰি আছোঁ?
হেলো!
হেলো!
হেলো! অলপ জোৰছে দিয়া মাতটো। হা? অলপ জোৰ-জোৰছে কোৱা। ৰাস্তাৰ পৰা আনিছো।
মাত-মাতটো গৈছেনে ভালকে?
নাই ভালকে অহা নাই।
অ জানো কিবা এটা হৈ আছে, মানে মাতটো অকণমান লাহে লাহেকে যায়।
অ নে এঘাৰটা চাৰে এঘাৰটা অ এতিয়া কোৱা কোৱা কোৱা-কোৱা আজি দেৰি হ'ল হেল্ল।
বেকগ্ৰাউণ্ডৰ পৰা অলপমান চাউণ্ড আহি আছে অকণমান আতৰত আহা।
এতিয়া?
অ, এতিয়া হৈছে এতিয়া কোৱা।
কি কৰি আছা?
এতিয়া মই এনেই আছো কম্পিউটাৰ মানে চলাই আছো।
আচ্ছা। কম্পিউাৰ শিকি আছা নে কি?
অ, কম্পিউটাৰ শিকিছো।
আচ্ছা। এইবাৰ কিহত তুমি কিহত এইবাৰ?
এইবাৰ বিএ।
উম উম উম।
বিএ ফাষ্ট চেম।
অ অ। বন্ধনে এনেই জুলাই মাহটো?
উম বন্ধই বাৰু।
এনেই ঘূৰিব কৰিব নোযোৱা?
টো যাওঁ বুলি ভাবিছো। এই তোমাৰ ভালুকপুং যাওঁ নিকি।
হা হা হা?
ভালুকপুং।
আটচ্চা ভালুকপুঙত যাবা। ফ্ৰেণ্ডশ্বিপৰ লগত নে ফেমিলি?
হা?
ফ্ৰেণ্ডশ্বিপৰ লগত যাব নে ফেমিলি?
ফ্ৰেণ্ডশিপ যাম।
আচ্ছা আচ্ছা।
তুমি যাবা নিকি? উম বইচ।
ঠিকেই আছে।
যোৱা যদি কণ্টেক কৰিম।
অ, হ'ব। ক'ত যাবা ভালুকপুং যাবা ন?
উম।
ৱাটাৰফল থকা নাই জানো ভালুকপুঙত?
হা?
ৱাটাৰফল আছে ন?
উম।
এতিয়া ক'ত আছা ঘৰতে আছানে?
ঘৰত নাই কম্পিউটাৰ দোকানত আছো কম্পিউটাৰ চলাই আছো।
অ অ।
হেল্ল।
এতিয়া কিবা খোৱা-বোৱা হ'ল?
খোৱা-বোৱাটো হ'ল বাৰু খোৱা-বোৱা। তোৰ তোমাৰ?
মই খালো। ৰাতিপুৱা মানে হেৰিটা মানতে খালোঁ দহটামানতে খালোঁ।
হেল্ল'।
হেল্ল'।
কি খালা?
দহটামানতে খালো মানে পুৰি খালো পুৰি।
অ', অ'। ঠিকে আছে
তুমি?
নিজৰ খবৰ ভালে।
হা হা হা
খবৰ ভালে কৈছোঁ।
অকণমান মাতটো ভালকে দিয়া
খবৰ ভালে নেকি কৈছোঁ
অ খবৰ ভালেই ভালে তোমাৰ
হেল্ল' হেল্লো হেল্লো
ঠিকে আছে ভালে আও এতিয়াই ঘূৰিব লোৱাৰ পিছত চাকৰি তাকৰি কৰিব পাৰিলে এনেতো ঘূৰি নোৱাৰিবাই
অ
এতিয়াই ঘূৰি পকি পূৰা এঞ্জয় চেনজয় কৰি পেলাই লোৱা আও
উম
এতিয়া ফেমিলি মানে মাহঁত কোন কোন আছে ঘৰত
দেউতা মই মা দাদা আইতা আছে
আচ্ছা তোমাৰ দাদা আছে। জইণ্ট ফেমিলি নে
উম তোমালোকৰ
আমাৰ মোৰ ভণ্টি এজনী আছে তাৰপিছতে মা পাপা মই
অ অ ঠিকে আছে খবৰ ভালেই চবৰে
অ ভালে ভালে ভালে তোমালোকৰ মাহঁতৰ ভাল
ভালেই ভালে
দিয়া ঠিকেই ঠিকেই পিছে এতিয়া কলেজ চলেজ এতিয়া বন্ধ হয় ন এতিয়াতো যোৱাটো কোৱা নাই ত ন কলেজটো এতিয়া বন্ধ হয় যোৱাটো নাই
নাই নাই নাই নাই
মই ভাবিছোঁ এতিয়া গৰম বন্ধত শ্বিলঙৰ পৰা আহংগৈ অকণমান গৰমটোত ঠাণ্ডা লগাই আহোঁংগৈ
অহ যাম বুলিটো ভাবিছোঁ কনটেক্ট কৰিলে কি চব উম
আমাৰো ফ্ৰেণ্ড যাব পাৰে মোৰ লগত ফ্ৰেণ্ডবিলাকৰ একেলগে গোটেইকেইটা যাব পাৰিম
হ'ল কণ্টেক্ট কৰিলেই হ'ল
অ অ কণ্টেক্ট কৰিম ধুনীয়াকে আগদিনাখন যাম আৰু, ধুনীয়াকে খাই বৈ ধুনীয়াকৈ ঠাকি কৰি চাৰিদিন ট্ৰিপ লৈ যাম ধুনীয়াকে এক্সপ্ল'ৰ কৰিম আৰু।
এদিনে থাকিবা না কি, থাকি আহিবা না কি?
থাকি মানে আ, তিনিদিন মান থাকি আহিম, কাৰণ যাওঁতেতো ভাগৰ লাগি যাবগে ন? চাৰি ঘণ্টা পাঁচ ঘণ্টা বাট, অ', দহ তাৰিখ মানে যাওঁ তাত থাকি দিম।
উম।
তাৰপাছতে তাত ধুনীয়াকে তিনদিনমান থাকি দিম আৰু, প্ৰথম দিনাখনতো ঘুৰা নহ'বৱে ন, গৈ পামহে, তাৰ পিছদিনাখনৰ পৰাই ধুনাকৈ এক্সপ্ল'ৰ-চেক্সপ্ল'ৰ কৰি পেলাই ধুনীয়াকৈ চাই কৰি গুচি আহিব পাৰিম। তোমাক কণ্টেক্ট কৰি দিম আৰু তুমি আহি যাবা।
কণ্টেক্ট কৰি আছোঁ।
এক, একেলগে তেতিয়া যাবও পাৰিম।
হেল্ল'?
অ', কোৱা।
এনে খবৰ ভালে বাৰু, তোমাৰ?
হা, হা, হা?
খবৰ চবৰ ভালেই বাৰু তোৰ-তোমাৰ?
অ', মোৰ ভালেই আৰু, মোৰ আৰু, ভাল বেয়া মাজতে চলি আছোঁ।
অ'-অ'-অ' এনে ৰানিং চানিং কৰিব যোৱা, ৰানিং?
অ', ৰাতিপুৱা সময়ত এনেই যেতিয়া, কেতিয়াবাটো মানে টোপনি-চোপনি ধৰি থাকে ন কেতিয়াবা চাৰে সাত সাতটা বাজি যাই উঠোতে, এনে কেতিয়াবা অকণ শুন কালে উঠিলে যাওঁ লগৰ কালৰ লগত, তাৰপিছত এম কি তোমাৰ? তোমাৰ এম কি, মানে কি হওক কি কৰিম বুলি ভাবিছা?
মই বাৰু এতিয়া চাকৰি এপ্লাই কৰিছোঁ আৰু কি হয়।
আচ্ছা, মানে মানে কিহৰওপৰত যাম বুলি ভাবিছা? মানে এতিয়া বি এ, বি এ এতিয়া ফাৰ্ষ্ট চেম পঢ়ি আছা ন?
উম, মানে এডমিচন কৰিছোঁ‌ যে। আহিব।
টিচিং-চিচিং হ'বলৈ মন, নে-নে কিবা বেলেগ?
মোৰ হেইত যাব মন আছে। মোৰ আৰ্মিত যাব মন আছে।
আচ্ছা, আৰ্মিত?
আৰ্মিত হয়, তুমি হায়াৰ ছেকেণ্ডেৰীৰ পিছতে তুমি ৰানিং-চানিঙৰ এইবিলাক হেৰি নকৰিলা কিয়?
কলেন্দ্ৰ। অ', সেইটো হয় বাৰু। উম।
তেন্তে তুমি বি এছ চি পঢ়ি লোৱা, বি এ চি এও পঢ়ি লোৱা, পঢ়ি লোৱাৰ পিছতে তেন্তে বেলেগ কিবা হেৰি-চেৰিত লগাই ল'ব পাৰিলে হৈ যাব। অ'-অ' কিহৰ এনেই হেৰি কৰিছা?
অগ্নিবীৰ, ফৰেষ্টৰ।
অ'-অ'।
আৰু এছ এছ এফ।
উম, ঠিকে আছে, কম্পিউটাৰ শিকা কিমান হ'ল দিন?
হা?
কম্পিউটাৰ শিকা কিমানদিন হ'ল?
ইমান দিন তিনি চাৰিমাহ মান হ'ল।
আচ্ছা, কিমান দুবছৰ ক'ৰ্চ নেকি?
এবছৰ।
দুবছৰ ন?
এবছৰ এবছৰ।
এবছৰ অঁ।
উম।
দিয়া, এনেই শ্বিলঙত যাম বুলি যে ভাবিছা বাইক লৈ যাবানে?
বাইক লৈ গ'লে হ'ল, কণ্টেক্ট কৰিলে হ'ল।
অঁ অঁ বাইক লৈ যাম।
এনে লৰা ছোৱালী ইমান কিমান আছে এনেই কম্পিউটাৰ হেৰিত?
হাঁ?
ল'ৰা ছোৱালী এনেই কিমান আছে কম্পিউটাৰ হেৰিত?
কি কৈছা বুজি পোৱা নাই?
মানে তুমি য'ত শিকিছা কম্পিউটাৰ হেৰি
অঁ।
তাত মানে এনেই ল'ৰা ছোৱালী কিমান আছে?
লৰা ছোৱালী আহে বহুত আহে। মানে মোৰ, তোমাৰ ধৰা টাইম এটা আছে মোৰ, মোৰ চাৰে নতাৰ পৰা এঘাৰটা চাৰে এঘাৰটা বাজে আৰু।
আচ্ছ মানে দুঘণ্টা ক্ৰ'জ দুঘণ্টা শিকায় ন?
অ বে বহুত আছে নে ল'ৰা ছোৱালী বিলাক।
আচ্ছা আচ্ছা।
উম, এনে এনেই দুঘণ্টা দুঘণ্টা অঁ' দুঘণ্টা ডেইলী অঁ।
আচ্ছা এনেই ডেইলি শিকাই জানো?
ডেলি ডেলি অঁ।
ওচৰতে মানে ঘৰ
ঘৰ ওচৰ নহয়, দূৰ আছে মই স্কুটি গাড়ী লৈ আহো।
আচ্ছা আচ্ছা।
ঠিকেই বাৰু।
উম। হা? দুটটিত গৈছা?
মানে খোৱা বোৱাটো চাগে হ'লেই ন?
খোৱা বোৱা হ'ল বাৰু।
অঁ।
উম, তোমাৰ হ'ল বাৰু খোৱা বোৱা এতিয়া হ'ল।
অঁ মোৰ হ'ল হ'ল। এনেই কিমান দিন হ'ল তোমাৰ এতিয়া হেৰি জইন কৰা?
তিনি বছৰ মানত তিনিমাহ হৈছে, তিনি বছৰ বোলে। তিনিমাহ হৈছে তিনিমাহ।
নহয়, নহয় কম্পিউটাৰ কথা কোৱা নাই মানে হেৰি কথা কৈছো।
কি, এইটো
অ' এপটো মানে হেৰি কৰা, তোমাৰ কিমান দিনমান হ'ল?
ত' হোৱা নাই বেছিদিন বাৰু।
ওৱান উইক, টু উইক মানে এনেকুৱা
সেইটো পিছত জনাই আছো, কণ্টেক্ট কৰি।
অ', এনে দুসপ্তাহ এসপ্তাহ মান হ'লনে এনে এপটো খোলা?
দুসপ্তাহ হোৱা নাই বাৰু।
আচ্ছা, মানে খুলিছাহে ন।
অ', অ' তোমাৰ?
অ' মোৰ বেছি দিন হোৱা নাই, মোৰ এ দুদিন মই কালি খুলিছোঁহে, কালি অ' কালি আজি সতি দুদিন হ'ব আৰু।
অ' হ, ভালেই আৰু।
ই লাহে, লাহে চব বস্তু আৰু।
উম।
দে এনেই, কলেজ-চলেজ বাইক লৈ যোৱানে?
অ', অ' বাইক লৈ যাওঁ।
ঠিকেই আছে, গৰম কেনেকুৱা?
গৰম উম। গৰম ইয়াত, বেছি নাই নহয়।
ঠাণ্ডা পৰিছে নেকি?
অলপ ঠাণ্ডা হয় মানে।
আচ্ছা, আমাৰ ইয়াত বহুত গৰম। কি কৰিবা আৰু গৰমখনত, ওলাইও যাব মন নাযায় ইমান গৰমখনত।
উম। কণ্টেক্ট কৰিব গ'লে মানে, অলপ ঠাণ্ডা বাৰু।
অ', কি কৈছিলা?
কণ্টেক্ট কৰিব গ'লে মানে কৈছোঁ শ্বিলং।
অ', অ', মই কণ্টেক্ট কৰিম বাৰু শ্বিলঙ গ'লে, এতিয়া একেলগে যাবগৈ পাৰিম।
উম, উম।
দিয়া হ'ব দিয়া হা। অ', অ' হ'ব দিয়া।